হেল্লৌ' হেল্লৌ'
হেল্লৌ'
অ' শুনিছনে?
অঁ শুনিছো, তই?
অঁ এতিয়া ভালকে চাউণ্টো গৈ আছে ন একদম। হেল্লৌ'
অঁ হেল্লৌ' অঁ শুনিছানে?
তই অকন মোবাইলটো ওচৰত আহি কথাটো কছোন ময় ভালকৈতো চাওণ্টো শুনা পোৱা নাই মানে।
মোবাইলটো একদম ওচৰতে লৈ আছো। হেল্লৌ'
হয়, এতিয়াহে এতিয়াহে এতিয়া আহিছে অঁ এতিয়া আহিছে। আহি আছে। মই এনেই আগফালে বহি আছো তই কি কৰি আছ?
বহি আছো এনেই।
উম' বাকী খোৱা বোৱা হ'লনে?
উম' হল, তোৰ?
মই নাই মই দিনতে খালো আজি আৰু ৰাতি নাখাও মানে।
অঁ মাঁহেতে কি কৰিছে?
মাহেঁতে এয়া এনেই বিচনাতে পৰি আছে ভাত বাঢ়িব লৈছে এয়া।
অঁ'
তহত মাঁহেতে কি ভাত খাই শুলে নেকি?
উম' শুলে মা শুলে।
অ অ' তই শুৱা নাই?
উমহু, নাই শুৱা।
তই ৰাতি কেইতা বজাত শুৱ?
মই শুঁ চাৰে এঘাৰটা মানত।
অ অ, অঁ' ৰাতিপুৱা ৰাতিপুৱা কেইটাত উঠ বা?
আঠটাত।
পাঁচটাতে উঠ নে।
আঠটা আঠটা।
কি বা কেইটাত।
আঠ আঠ এইট।
ঐ আঠতাত।
উম
ম মই ক আকৌ মই আকৌ পাঁচটাতে বুলি শুনিলো বোলো পাঁচটাতে উঠ না বোলো
নাই আঠটাত উঠো।
অহ অহ ঠিকে আছে তাত যোৱা পিছত আও সোনকাল উঠিব লাগিব না।
উম পৰিস্মিতা হয়নে।
পৰিস্মিতাহত ঘৰতে আছে তাই হেতি ঘৰতে আছো।
অহ ভা- ভাল নে তহ মাতনে।
স্কুলত। মাতো মাতো।
অহ হেৰি নহয়।
কোনে কচোন।
তাই সেই কিন্তু একো নাই তাই এবাৰ কিহলে পালোনো
তাই এবাৰ ছেভেন লে পাইছে এতিয়া এবাৰ হেৰি স্তানতে পঢ়িলো আমি যত পঢ়িবলে স্তানত।
অহ অহ।
উম তাতে পঢ়িছে। অহ ভণ্টিকো তাতে দিলে নহয় গম পাওঁ নাই।
গম পাওঁ তাই কিহ'লে এইবাৰ ছিক্সালে
এবাৰ ছিক্সলে গৈছে অহ।
উম।
অহা বা অহা অহা বাবা পৰা বোলে হেৰি উঠাই দিব বোলে এইটো্ ইস্কুটি দিয়াটো বোলে উঠাই দিব বোলে।
উম উঠাই দিব।
কোৱা শুনিছোঁ অহ ইয়াৰ আগৰ পৰা হেৰি পৰা মেট্ৰিকৰ যে। অহ ইয়াৰ আগৰ যে মেট্ৰিকৰ যে আমাৰ স্কলাৰশ্বিপটো উম দিছিলে সেইটো সেইটোৱে। সেইটো এইবাৰ নিদিলে আকৌ গম পাঅ নে? এইবাৰ যে যে এবাৰ যোনবোৰ মেট্ৰিক পাছ কৰি গৈছিলে। সেইবোৰ নিদিলে আকৌ।
কোটা আছে?
এইটো এইটো সেইটো উঠাই দিলে নেকি?
অ তোৰ উঠাই দিলে যোৱা বছৰৰ পৰা।
যোৱা ইৱাৰ আগৰ বছৰৰ পৰা উঠাইছে ন?
হুম',
ইয়াৰ আগৰ বছৰ পৰা উঠাই দিছে ন?
উম',
অ' আমাৰ মানে লাকটো ভাল আছিলে আমি পালোঁ।
তাকেটো,।
উম।
সেইটো।
বাকী তই। মই জানো সেই সেই এতিয়া বি এছ চি কাৰণে হেৰি কৰি থৈছোঁ। মই বি টেক কৰিম বুলি ভাবিছোঁ। বি টেক কাৰণে প্ৰিপেৰেশ্যন কৰিম একজামৰ কাৰণে।
অঁ একজাম দিবলৈকে হ'ল।
আৰু অঁ তাৰবাবে চি ডাবল ইউ যদি পাই যাওঁ, তেতিয়া যোৰহাট ইঞ্জিনিয়াৰিং কলেজ জে এইচ চি
উম
নহপা, নহবা জে ই চি নহবা ডে ই চিত গুচি যাব লাগিব, কোনোবা এটাত গুচি যাম। যদি চি ডাব্লিউ
বিটেক কৰিলে কি হয় নো?
তোৰ এইটো ইঞ্জিনিয়াৰিং
অঁ অঁ অঁ
বেচে বেচেলৰ ইন টেকন'লজি? এই টেকনলজিত গৈ পেলাই মানে, সেইটো লাইনত টেকনলজি লাইনৰ আৰু বুজি পাইছ নহয়।
হেল্ল
টেকন'লজী লাইনত বোলো বিটেক মানে টেকন'লজি লাইন, মোৰ আৱাজটো গৈ আছেন নাই?
অঁ, আহিছে মাজে মাজে ৰৈ যায়।
অঁ এই টেকন'লজি লাইন, সেইটো বি টেকটো।
অ অ
এ, কি হ'ল মানে বতৰটো মানে বৰষুণ দি আছে যে সেইকাৰণে মানে অকণমান নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে চাগে।
অহঁ
উম, ডাৱৰীয়া বতৰ হৈ আছিল, সেইকাৰণে নেটৱৰ্কৰ অলপ প্ৰব্লেম্ হৈ আছে চাগে। বাকী তই কি বি এৰ পিছত আৰু কিবা লাইন পঢ়িম বুলি ভাবি থৈছ নে, অকল বি এ কৰিবি?
চাই লওঁ যদি পাৰ্চেণ্টেজ ভাল পায় পাছ কৰোঁ, বেগ চেক নলগাকে তেতিয়া হ'লে মাষ্টাৰ্চ কৰিম। মাষ্টাৰছ কৰি থাকোতে ভাবিছোঁ ভাবিছোঁ একজাম চেগজামবোৰ দিম বুলি।
অঁ ভাল দৰে আৰু এক্জাম চেকজামবোৰ কিবা কিবি আহিলে দি থাকিবি।
উম
যি পা যি পাৰ মানে দি থাকিবি একদম চান্সটো হেৰাই নিদিবি।
তাকেই ভাবিছোঁ।
তই হেৰি চি ই বি ডি নিদিলি নেকি?
নিদিলো নহয়, তাই দিছিলি নেকি?
কি নাই দিয়া নাই, কেলেই নিদিলি দিব লাগিছিল আক।
মই গমেই নাপাওঁ ফ্ৰম ফিলাপ হওঁতে।
তই আৰু ভাল ভাল কলেজত পালিহেতেঁন।
নাই মোৰ নপঢ়ায়।
মানে মানে কি এইটো চি মেট্ৰিকত কি হায়াৰ ছেকেণ্ডেৰী পাৰ্চ পাৰ্চেণ্টেজটো বাদেও মানে চি ইউটি হ'লে বেলেগত পাই যায় মানে ভাল হয়।
উম
এই গুৱাহাটী ইউনিভাৰ্চিটি কিবা কিবি তেকুৱা পাই গলি হেতেন।
অঁ মোক গুৱাহাটী ইউনিভাৰ্চিটিলৈ মাতিছিলে বাৰু, মানে কৈছিলে আৰু মই
অ অ
মানে যিটো পেচেণ্ট সেইটো হেতৰ হোষ্টেলৰ।
অ অ অ
সেইফালে পাৰিলো হেঁতেন বুলি কৈছিলে আকৌ মোক নিদিয়ে নহয় ঘৰৰ পৰা।
অ', অ'। বাকী এতিয়া। মই ভাবিছিলোঁ বি বৰুৱাত এডমিছন ল'মতো বুলি তাৰপিছত বি বৰুৱাত তেনেকৈ নহ'লে বি বৰুৱাত যাম বুলি ভাবিছিলোঁ। এ এটো কি আছিল আইটি বুলি আই টি বুলিত ডিপাৰ্মেণ্ট ওলাইছে তাত ল'ম বুলি ভাবিছিলোঁ আইটি ই কি আছিলে। ইনফৰৰ্মেশ্যন টেকন'লজি নহয় অকল আই টি ইনফৰৰ্মেশ্যন টেকন'লজি
অ', অ', এতিয়া নতুনকে আকৌ আই আই টিৰ এডমিচন হৈ আছে।
অ', আই টি এডমিনো হৈ আছেঁ আইটি বেলেগ হেৰিও আছে নহয় তেজপুৰতো আছে এনেকৈ
উম।
প্ৰহল্লাদ যে প্ৰহ্লাদ
উম।
তহঁতৰ কাল্লাচৰ সি তেজপুৰত হে লৈছে।
অ', সেৰি লৈছে তাৰ লগতে থকা তটোষ হাউলি এটাই সেইটো কাৰণে লৈ চাগে চাগে।
তোৰষাৰ তেজপুৰ লৈছে নেকি। জানো সেটো মই পলিটেকনিক ল'ম বুলিয়ে কৈছিলে পলিটেনিক ল'ম বুলি কৈছিলে অলপ দিন আগলৈকে
অ', অ', হয়নি। মাকে আকৌ তেজপুৰত ল'ব বুলিহে ক'লে আই আই টি তেজপুৰত ল'ব বুলি ক'লে
কোনে ক তই মাকক সুধিছিলি নেকি?
দোকানত এদিন লগ পাই সুধিছিলোঁ তাত সি ক'ত ল'ব।
তই মাকৰ চিনি পাওঁ নেকি?
অ', আমাৰ ঘৰ একদম ওচৰতেহে
অ', অ', সেইটোতো ছাৰ অ', অ', সি তেতিয়া লব পাই অ'। মই এই বে বেলেগ মই এই পলিগনক কাষত সোঁচাওঁ বুলি ভাবিছোঁ।
অ'।
কি হেৰি তহঁতৰ ঘৰ ওচৰত তো চাৰ হেৰি কি হেৰিয়ত ল'লে।
উম।
উম আইটি তেজপুৰ আই আই টিৰ ল'লে।
উম।
অ'। তাৰ কথা মই জানোঁ বাৰু। লগ পাই থাকো স মাত বোলো চো ভালেই
অ'।
আছে নাই ত বাৰু তোমালোকৰ।
আছে।
অ'।
আমাৰ ঘৰৰ ওচৰ দোকাখনলে হয় নে।
গছৰ দোকানখন এইখনে ভাইটি দা দোকানলৈ যাওঁ, যাওঁ, যাওঁ, যাওঁ।
সেইকাৰণে মা হ'লে আহিধাহেো নোৱাৰোঁ।
এ কলে মানে কেতিয়াবা ক'বলৈ গ'লে এনে চিপছ্ বা জি'মৰ পৰাতে কলড্ৰিং চলডিং খাইলৈ সোমাই আহো। মানে এইফালৰ পৰা সোতে এইখিনিয়ে দুইখনেই দোকান পাই যে সিফালৰ পৰা সেইটো কাৰণে লগহতৰ ফালে আকৌ লগৰ লগত চাবলৈ টাইম নহয়গে মানে
উম উম ওম উম হেল্ল' হ্ল